কি, এই পায়স অকমান বনাই আছোঁ।
অ'।
কি কৰি আছ?
ছো, ইমান গৰম অ', আজি। বিচনাতে পৰি আছিলোঁ, টোপনিও নেযায়।
মাহঁতে কেনেকেনো মাতি ৰুই আহিল অও,
সঁচাকে। ইমান গৰম মোৰ এনেই ফোন এটা কৰিবলৈও বেয়া লিছে মাখিনি কৈছিলে বাৰু সেই বুলি,
অ কৰিব এতিয়া হেৰি ম পথাৰৰ পৰা আহি। এতিয়া অকণমান ৰেষ্ট ল'লে লৈ পেলাই এতিয়া চাহ খালো চাহ। ককাই ফোন কৰিম বুলি কৈছে আজি ফোন কৰাই নাই হেনো বাই। উ মোৰ হে কি হ'ল। এবাৰ মাৰিলো ফোন এটা। জানিলে তাৰাপা এতিয়া এইটো একে জিৰ পাৰ্চেণ্টতে ছাবমিট হৈ গ'ল ফোন নগলে চাবমিট দেখালে। চাবমিট কৰিলো সেইটো কল এনে গুচি গ'ল।
অ এতিয়া কোন নাই।
ভাত পানী খালি নে,
ভাল নাই খোৱা বনোৱাই নাই ভাল জানো।
আহ,
ভাত বনোৱাই নাই বোলো ইমান গৰম খনত আহিবলৈ মন নাই যোৱা নহয়।
অ তোৰ আক গৰম মানে আজি আৰু সাংঘাতিকে আৰু দেই।
কিনো কিবা এটা দোকানৰ পৰা আনি পেলাই খাব লাগিব। সেই মিঠা চিঠাই অ পয়ত্ৰিশ ডিগ্ৰী।
অ আজিয়ে শাইছ।
সত্ৰিশ ডিগ্ৰী হৈছে দেখোন ইমান গৰমত ভাত পানী বনাই থলে মন নাযোৱা ভাত ভাজি,
বৰষুণ নাহিবই নেকি আৰু ঠিক নাই।
বৰষুণ বহুত দিনালে নাই চাই আছিলো এনেই অকমান অকণমান বৰষুণ আছে কিন্তু ৰ'দতো তাপমাত্ৰাতো। সদায় এইকিন এই সপ্তাহটোত, সেই তেনেকুৱাইে হৈ আছে বত্ৰিশ বত্ৰিশৰ ওপৰে হয় হৈ থাকিব।
উম, গৰম পৰিব এই কিন্তু বহুত ঠাণ্ডা এনে গৰমতটো দিয়াই নাই নহয় ইমান। এবাৰ
আহ আহি চাগে আৰু গৰমটো উ,
বহুত গৰমো তাৰপা সেই চাহপাত কি এদায় ন
চাহপাত হেৰি আছে পৰহিলে তাৰি ম হ আজি কি বাৰ সেই শুক উম শুকুৰবাৰ বৃহস্পতি শুক ক সোমবাৰ মানেহে তুলিম আৰু
অ' এনে মানে ওলাই থ একে কিমান দিনৰ মই মই ওলাই
দহ দিন মানৰ মই মই লা দৰৱ চৰব ভালকে মাৰিছিলিলে মানে হেৰি এসপ্তাহ আঠ দিনৰ মই মই ম সাধান মই মই ওলাব
অ', ওলাই দিয়া হেৰি কিমান কিমান কেজ এতিয়া পইচা পায় কিমান কে প নে বাট
তাই কি দামতটো উঠা নমাহ হৈ থাকে তাৰপৰা এতিয়া ইয়াৰ আগত আঠাইশ কেজিহে হ'ল তাতকে আগ আেভেটি ছিক্স কেজকে হ'ল।
আহ।
তেনেকুৱাই হৈ থাকে আকৌ খেলি মেলি পাতবোৰ ভালকে নাও। তিয়া ন।
অ', ওলোৱা লৈ পেলাইাহে আৰু এতিয়া কমিবই আৰু বৰষু ণ কমিলে কমি যাব।
ন বৰষুণৰ উম বতৰটোৰ কাৰণেহে পান ন ওলোৱা বুলিয়ে কৈছে চোন বতৰো কিবা মাজে মাজে অকণ অক ব শুনিলে একো নহয়। সেই একেৰাহে বৰষুণ দিলে বেয়া, অ',।
এতিয়া ওলাবহে তাৰ মানে।
আহ এতিয়া ওলাব মাজে মাজে যদি বৰষুণ দি থাকে ওলাব। একেষে ৰ'দদি থাকিলেও বেয়া। অ',।
ইমান নোজানো নহয় চাহপাতৰ বিষয় লৈ।
অ', এতিয়া মানে পায়স খাবি নে কি?
এ লৰাক অকনমান বনাই দিও ঘৰৰ পৰা গাখীৰ অকমান লৈ আহিছিলো। যাবলৈ অকমান।
আহ।
সেইবোৰে মানে আৰু ডাঙৰে চাবলে নহয়গে তাকে অকমান বোলো।
অ',। আহ সি মিঠা খাই ভাল পায় আৰু।
ইমান মিঠা খাই নথাকে পায়সতে চেনীটো খৰ হলে ভাল পায় আৰু।
অ',। দিদে ঠিকছে।
তাৰপা লৰাটো সেই ভটিজাতটো আছে নাই? আহ।
আছে আছে ই অকল খেলিয়ে থাকে চাইকেল চলাই চলাই গ ভিতৰতে ইমান গৰম খাব। এ অনিবমন তাৰ পিছত সেই কাচ ক সে আৰু কাটিছ নহ কওঁ ন।
আহ।
ৰাতিপুৱা তোন আমাৰ লৰা চাইকেল চ আমাৰ লৰা চাইকেল নাই চলোৱ চলাবলৈ দিয়া নাই।
দম নালাগে দেই ইমান গৰম খনত।
উম'।
ইমান গৰম হ ভিতৰতে চাগগে চাই থাকিব ইমান গৰম হ লাগিলো। তিতি থাকে তিতি থাকে গাত বেকেৰাহে আৰু।
সেয়য়া আকৌ একেছ আমাৰ এতিয়া আমাৰ এতিয়া দুইটাই আমি হেৰিয়তে খুলোঁ বাহিৰৰ ঘৰতে ফেনখন লগাই লৈ পেলাই খুলোঁ।
আহ।
তাৰ পিছত সেই উ খোৱা এতিয়া উঠিছে উঠি পেলাই সেই নেমু চৰবত খালে।
অ',।
তাৰপা হেৰি মোলো পায়স অকণ বনাই দিওঁ খাবা নে খাম বুলি কৈছে বাৰু।
অ',। আম হে ম নেমু চবত খাওঁ বা বোে এইকেইদিন নেমু নাই ঘৰত নেমু নাই যে।
আমাৰ সেই তাত সেইজোপা ৰোৱা জোপা লাগিছেন।
লাগিছে ময় ইয়াত এজোপা ৰুইছিলো দ এটা এডশৰ পৰা আনি এোপা এটা লাগিছে এবাৰ। প্ৰথম লাগিছে এটা।
অ এইবাৰ প লাগিব আ খৰকে।
অ লাগিবই এটা লাগিছে আৰু এটা ঘৰ পৰানা। গল নেমুৰটো পৰাাও এটাহে লাগিছে বা যোৱা বছৰ ছয়টামান লাগিলে এইবাৰকৌ এটাহে লাগিলে
অ লাগিব লাহে লাহে হেৰি বনাইছা নাই খাৱলে সে খৰিচা চৰিচা বনাইছ নাই?
নাই সেয়ে নাই। খৰিচা বনাই আছে খৰিচা সনোকে নহয় ইয়াত ইয়াত। সেই বেলেগকে বনাই আক অকমান ডাঙৰ ডাঙৰ কাটি পেলাই পানী তিয়াই থয় সেইবোৰ হে মাছৰ লগত বনাই খায়।
অ' তেনেকে ক নহয় নিজৰ মতে খৰি চাই অকনমান কৰি পেলাই নি সিহঁতক তেনেকে খুৱাব লাগে আচ কৰি।
ঘৰৰ পৰা আনি আনি পেলাই খোৱাৰ পাইছ নহয় আি কৈ থব মন নাযায়।
আহ মই সেই খুইছা এই ওচৰৰ মানুহ এজনীয়ে অকমান দিলে মোৰ ঘৰত বনোৱাই নাই।
অ'।
অল ওচৰত অকমান বনাই পেলাই দিবচোন ত প সি অকনমান দি থৈ গৈছেি আজি অ পাহাৰ খৰিচাটো ভাল হে। বেছি টেঙা হয়।
অ' সেইবোৰেই হেৰিয়ত বৈয়ামত পানীৰ লগত তিয়াই থৈ দিছে আৰু। তাৰপিছতে মই তাৰ বাহেবোৰ হেৰি আছে। টেঙা হয় উ।
দেউৰী বিলাকে তেনেকে থ খাৱলি খৰিচা এতিয়া গৰমৰ চিজনত মানুহে বনাইছে গ গোট গোট বিলাকে খাৱলি বনাই বনাই বেচিছে উম পানীটেঙাতকে খাৱলো ভাল খল
খাৱলি খাই ভাল পাওঁ মও মোক খাৱলি খাই ভাল পাওঁ পানী দঙা খ খা বেয়া পাওঁ।
ময়ও পানী টেঙা বেয়া পাওঁ পানী টেঙাটোো নাকত ধৰে।
আহ। আমাৰ সেই বাৰে কিবা কিবি খলি হৈ খিনি আনিছিলে আচান নাই জানো আগতে আনিছিলে তাৰ পৰাৰা সেইখিনিয়ে বনাই খোৱা হল তাৰ পৰাৰা আৰু আছে নো নাই জানো।
খলি হৈয়ে বনোৱাতো টেষ্টটো ইমান নুঠে
অ অক সেই চেপি পেলাই ৰস চস বোৰ বকে নাথাকে যে।
অ খল হৰি টেষ্টটো কম হয় খাৱল হেৰিতটো বেছি ভাল হয়।
ডাইৰেক্ট বনোৱাতটো ডাইৰেক্ট খুন্দিব। পা বনাতো বেছি ভাল লাগে গাঁৱ ঘৰত মায়ে।
মই সৰিয়হ আধা কেজি এক কেজি মান আনিবলৈ কৈছো। ো বজাৰৰ পৰা সেই একে ঘৰতে অকনমান বনাই পেলাই বোলো খাম।
অ অথনিনি তহঁতৰ ঘৰৰওৰৰ মানুহ এজনীও কৈছিলে।
অ',
সেই খ পানী খউলি এখন বনাম বুলি কিনি আনি
উম, আধা কেজি মান আনি ময় তাই ময়ো পাতিছিলো আধা কেজি মান আনি পেলাই বোলো।
অহ ',
এনেকৈ মিক্সিতে পিচি
অ',
তেনেকে বনাম বুলি ভাবিছো জানো এতিয়া কি হয় আৰু কেতিয়া আনো বজাৰৰ পৰা কেতিয়া খাম।
অ, তহঁতেৰ সেইফালে পাব পাৰি নহয় শুনি - শুনিব পেলাই হলে দেখোন।
শনিবাৰে বজাৰ হৈ গ'ল শনিবাৰে বজাৰ পৰা আকৌ খৰিয় গিটা আনিবলৈকে যায় আকোন।
উম,
এতিয়া মঙ্গলবৈ বজাৰ হলে মানে হে সেইটবোৰ গৈ থাকে নহয় বজাৰলৈ সূতা চূতা আনিবৰ কাৰণে।
অহ ',
তেতিয়া সিঁতক দিবলে ভাল।
অ, মোৰ ক আছিলে বগা কাপোৰ এযোৰ হেৰি লব পাৰো দেই মই বুলি কৈছিলে। বগা এমবদাই কৰাজোৰ।
ত বহত পাইচাক আহ
তেনে বুলি ক আছো।
অ',
মই বনাই থৈ দিম অ, মই কৈছো বনাই থৈ দিম ব পচন্দ হ'লে ল'ব পচন্দ নহ'লে নল'লে মই বেয়া নাপাওঁ মানে এনেই কৈছো মই
অ নিজৰ কথা হে
ভাল ন
উম
তাকেহে এইবোৰ বনাই থাকিব লাগে এনেই পাৰিলে মানে আকৌ হে আকৌ বকে পইচা বোৰ সোমাই থাবলৈও দিগদাৰ হয়
সোমোৱাৰ থ'বলৈ দিগদাৰ তাৰ পৰা এয়া ইমান পুৰণা পাটৰ কাপোৰ এযোৰ আছিলে সেইযোৰ কাপোৰৰ পৰা হেৰি এই পুৰণি পাতল পোৱা যে বনাই যে তেনেকুৱাই বনাম বুলি ভাবিয়ে থৈছোঁ
অহ অহ সেই শাহুমা
অ এযোৰ দি দিম মই নিজে বনাই লয় মোলে
অ তেনেকে পাৰি নহয়
উম এযোৰ দি দিলে টো দিব মোক
নহয় মোৰ ইয়াতো আছে কেইবাযোৰো আছে নহয় সেই তেনেকে বনামেহে নেকি ঠিক
বনাই পেলাবি অ মোৰ ভাগৰ সেই মুগা ৰঙৰ নিচিনা যে পাটৰ কাপোৰযোৰ যে সেই তো তাত আছে নেকি বাও
অ সেইযোৰ মই লৈ আহিলো নহয়
সেইযোৰ চাদৰ আছে নে মেখেলা আছে
চাদৰ মেখেলা জোৰকে আছে
সেই যোৰ পাওঁ বনাব পোৱা হ'ব
এ সেইযোৰ ধুনীয়া হৈ আছে
একো নহয় ধুনীয়া হৈ থাকিলে একো নহয় সবোৰ পিন্ধিবলৈ মন নাযায় নহয় এতিয়া
এ থাকক সেইযোৰ ইমান ধুনীয়া এযোৰ কাটিবলৈ মন নাযায় মই দুবাৰ উলিয়ালো চাই
উ ন বি এজো প মেখেলা এখন বা সদাখন কোনোবা এখন বাতৰ বনাবি কোনোবা এখন দামাব
এ এতিয়া সিয নকাটো দেই মই গাঁৱলে মই বিয়া চিয়ালৈ পিন্ধি যাওঁ। ইমান ধুনীয়া হৈ আছে চিকচিকিয়া, কতো একো দাগ নাই নতুনে হৈ আছে কেনেকে কাটিবি এই মই উলিয়ালো এদিন মণ খুৰীক দেখালো, মনি খুৰীয়ে কৈছে এযোৰ নাকাটিবা দেই।
উম, সেইবোৰ এতিয়া নিপিন্ধে সেইবোৰ মানুহ পিন্ধা যদি পিন্ধিব আৰু যদি নিপিন্ধা হয় তেতিয়া কাটিব আৰু।
আহ, সেই হলেও সেই আছো আও সেইজো আও।
উম।
সেইযোৰ পিন্ধিয়ে থাকো দেই, সেইযোৰ নাকটো দেই সেইযোৰ নাকটো।
সেইযোৰ ধুনীয়া আছিলে আকৌ বনাবলে, মুগা কাপোৰত বনালে বেছি ধুনীয়া ।
নালাগে মোৰ ভাগৰও আছে এযোৰ সেইযোৰ মোৰযোৰ আৰু কিমান ধুনীয়া দেখিবলৈ সেই বুলি কাটি নষ্ট কৰিব নোৱাৰি দেই মই দুবাৰ তিনিবাৰ উলিয়াইও নোৱাৰিম মন নাযায় কাটিবলৈকে হেতুকে কেনেকে কায় অলপ বেয়া হৈ যোৱা নিগনি একোটা কিবা কিবিবোৰহে পায়
উম এতিয়া এইযোৰ নিগনি চিগনিয়ে কুটা নহয় যেনেকে কাপোৰ ন নিপিন্ধে যে তাৰ পাছত নিপিন্ধে এ এইবোৰ
এতিয়া কি পাছবেলা একো নবনা
খাবলে নবনাও এতিয়া। চাহ তাহ চাহৰ লগত পাষ্টা দোকানৰ পৰা আনি পেলাই হেৰি কৰিম
ঠিক আছে তেতিয়া মই বনাওগে কিবা এটা। অ, হ'ব
উম